অ' কোৱা।
অহ' কি খবৰ তোমাৰ? বহুত দিন মানে খবৰ পাতি নাই যে
অ', মোৰ খবৰ ভালেই, তোমাৰ কি খবৰ? কি কৰি আছা তুমি?
অ', মোৰো খবৰ ভাল, এনে আছো আৰু এতিয়া।
অ'। মই তোমাৰ পিছে বজাৰৰ কৰি পেলাই গৈ আছিলো ফেঞ্চি বজাৰলৈ।
অ'। তুমি ফেঞ্চিত কিবা কাপোৰ কিনিব গৈ আছা নেকি?
অ', এই বন্ধ দিলে নহয় আমাৰ পৰীক্ষা টো শেষ হ'ল আজি তোমালোকৰ কেতিয়াবা শেষ হয় নাজনু সেইকাৰণে মানে আমি অলপ মানে ফেমিলি পৰিয়াল
ফুৰিব ওলাই আছো আৰু এইবাৰ, ধুনীয়াকে সেইকাৰণে কাপোৰ কানি, কাপোৰ কানিবোৰ দৰকাৰ হয় নহয় ফুৰিব গ'লে, নহ'লে কাপোৰ কানি পিছত মানে কি পিন্ধো কি নিপিন্ধো এনেকুৱা হৈ যায়।
অ'।
সেইকাৰণে কাপোৰ কানি কিনিবলৈ গৈ আছো।
অ', অ', ময়ো কিনিব যাব লাগিব ৰবা, দুইদিন মান পিছত যাম। দেৰিকে যাম, গৰমৰ বন্ধ যিহেতু টো আহিলে বাৰু ফুৰিব যাম বুলি ভাবিছো। এইবাৰ মানে বন্ধু-বান্ধৱী কেইজনৰ লগত যাম বুলি ভাবিছো মানে। ওচৰৰে ধৰা এতিয়া যিহেতু তোমাৰ গৰমৰ বন্ধ, ঠাণ্ডা থকা ঠাইত গ'লে হয়তো ভাল হ'ব, সেইকাৰণে ভাবিছো ওচৰতে বা তোমাৰ হেৰি অ', শ্বিলঙলৈকে যাব পাৰি বাজেট বাজেতটো মানে আমাৰ তেতিয়া মিলি যাব ধৰা। ওচৰৰে জাগা হয়, সেইকাৰণে মানে শ্বিলঙতে যাম বুলি ভাবিছো। তুমি এনে ক'ত যাবা?
মই গাৰ্জিলিং গৈ আহিম নেকি। কাৰণ হল মানে, দাৰ্জিলিং যাওঁ যাওঁকে ভাবি আছিলো। এইবাৰ মানে দিছে আৰু মোৰ পৰিয়ালৰো সকলৰ বন্ধ একেইদিনতে পৰিব। সেইকাৰণে আমি ভাবিছোঁ যে মানে অহা সপ্তাহত পৰিয়ালৰ মানুহবোৰৰ লগত অলপ দাৰ্জিলিং লৈ যাম।
অ-অ, ' ভালেই দাৰ্জিলিংটো জাগা খন ভালে হয় তোমাৰ এতিয়া গৰমৰ যিহেতু বন্ধ হয়। তেনেকুৱা ঠাণ্ডা ঠাইলৈ গৈয়ে ভাল মানে আৰু
কেটিয়া গৈছা তুমি। আৰু পিছে তুমি কাপোৰ কানি কিনিলে কি বেছিকে কিনিবানো?
হেই এতিয়া জেিৰ যিটো ধৰা ফেশ্বন চলি আছে তোমাৰ বেকি জন্ বা লালা টি চাৰ্ট বোৰ যে তেনেকুৱা কাপোৰ বোৰ। পিন্ধিয়ে ভাল লাগে যিহেতু ত' সেনেকুৱা কাপোৰেই পিন্ধিম কিনিম বুলি ভাবিছো মই।
অ, ' নাই ঠিকে আছে সেইটয়ে কৰা। আজিকালি জানাই আজিকালি চব জেলজি। চলিছে তুমি ঠিকে কৈছা ময়ও ভাবিছো ময়ও তেনেকা কিবা এটা কিনিম। উম, মই বাৰু ওলাইে আছো তুমি গলে কবা মই ৰখি দিম তোমালে।
অ-অ, ' একেলগে যাব পাৰি আৰু হেৰি এনে তুমি ঠাণ্ডাৰ দিনত বা তেনেকে ক ঠাণ্ডাৰ দিনত ক'ত মানে গৈছিলা এনে?
ঠাণ্ডা দিনততো মই উত্তৰাখণ্ড গৈছিলো যিহেতু উত্তৰাখণ্ড জেগাতটো বিৰাট িয়া আৰু বহুত মানে ডাঙৰ ডাঙৰ মন্দিৰ তাৰপিছত ঝৰ্ণা নদী তাৰ পিছত হেৰি পাহাৰ পৰ্বত তাতো বহুত ধুনীয়া ধুনীয়া আছে আৰু মানে বিৰাট ভাল লাগে মোৰ এই পাহাৰ পৰ্বত থকা ঠাইবোৰ উম,
অ-অ', ময়ো মানে অ-অ', ময়ো মানে এবাৰ গৈছিলো অ তাৰে পৰ্বত পাহাৰবোৰ সঁচাকৈয়ে। মনোমোহা হয় তোমাৰ আৰু তাতে যেতিয়া বন্ধু বান্ধৱীৰ লগত। যা তেতিয়াতটো আৰু বেছি ভাল লাগে ধৰা আৰু মানে বন্ধু বান্ধৱীৰ লগত মোৰ মা দেউতা আৰু ঘৰৰ মানুহও গৈছিল তাতে মানে ভাল লাগিছিল সকলোৱে একেলগে মিলি মানে, পাহাৰত আমি মেগী খাইছিলো তাৰ পিছত তোমাৰ হে তেনেকুৱা ম'ম' চম' খাইছিলো। আৰু বহুত মানে ভাল লাগিছিলে সেই জোগা খিনি তাৰপিছত এনে াৰ অ কিবা স্মৃতিত থকা তেনেকুৱা কিবা ঠাই আছে নেকি মানে যিটো ঠাইত মানে মানে আকৌ যাওঁ মন কৰে বা তেনেকুৱা ধৰণৰ কিবা স্মৃতি আছে নেকি?
অ, ' মোৰ মানে কককালৰ স্মৃতি থকা ঠাইখন হল মেঘালয়। মই মেঘালয় মানে যিমান পাৰো যায় মই কেতিয়াও মানে মেঘালয়ৰ পৰা আমনি হৈ নাযাওঁ। মানে মেঘালয়তটো মোৰ আটাইতকৈ বেছি মানে ভাল মানে জেগা। বুলি মই হেৰি মানো মানে কাৰ মই যেতিয়া যেতিয়াও গৈছো সদায় মানে মোৰ মনতটো মানে তাত গ'লে সদায় মোৰ মনতটো মান মানে ভাল হৈয়ে যায় যদিও মোৰ মনতটো বেয়া লাগি থাকে। উম, হলেও মোৰ মনটো খদদায় ভাল লাগি যায়।
অ'-অ'। মোৰো মানে তেনেকুৱা স্মৃতি থকা ঠাই এখন আছে মানে। মই তেনেকে ধৰা আ অ' শ্বিলং বা তেনেকুৱা ধৰণৰ ঠাই মোৰ সিমান এটা স্মৃতি নাথাকিলেও মোৰ একলেণ্ডত। মোৰ মানে বহুত খিনি স্মৃতি জৰিত হৈ আছে মানে যেতিয়া ক্লাছ টেন আছিল। লু তেতিয়া মানে স্কুলৰ ছাৰ বাইদেউৱে ধৰা আমাৰ গোটেই ক্লাছটোকে তে-তোক লৈ গৈছিলে আমি লাষ্টবাৰৰ বাবে গোটেই ফ্ৰেণ্ডবোৰ মানে একেলগে মানে। ফুৰিছিলো ধৰা অ একেলগে বহুতখিনি কথা পাতিছিলো, বহুত মানে আনন্দ কৰিছিলো আৰু ভাল ভাল খানা খাইছিলো তাতে আৰু বহুতখিনি মানে স্মৃতি জড়িত হৈ আছে সেই ঠাইডোখৰলৈ আহ আৰু ফ্ৰেণ্ডবোৰৰ কথাও মনত পৰে আৰু তেনেকুৱা ধৰণৰ আৰু সেইকাৰণে ম কৰ সেই এ একোলেণ্ডত মানে, একোলেণ্ডৰ লগত মানে বহুতখিনি মানে স্মৃত মোৰ এতিয়াও মানে জড়িত হৈ আছে আৰু সেই কাৰণতে।
তোমালোকৰ স্কুলৰ পৰা তোমালোকক লৈ গৈছিল নেকি?
অ', অ', স্কুলৰ পৰা মানে প্ৰত্যেক বছৰে অ', ক্লাছ টেনৰ ল'ৰা ছোৱালীবোৰক লৈ যায় যিহেতু লাষ্টবাৰৰ কাৰণে তেওঁলোক থাকেতো সেইকাৰণে মানে লৈ যায়। আৰু প্ৰত্যেক বছৰে আৰু আমাক গৰম বন্ধতে লৈ গৈছিল মানে আৰু গৰম বন্ধত আমাক পানী থকা ঠাইতে লৈ গৈছিল, বহুত ভাল লাগিছিল। তাতে পানীত ধৰা নামিছিলো আমি আৰু বহুত কিবা কিবি অ', খেল খেলিছিলো বহুত ভাল লাগিছিল আৰু বন্ধু বান্ধৱীও আছিলে।
আৰু বন্ধু বান্ধৱীৰ লগত থকা ঠাই এইখিনিত ভালে লাগে দিয়াচোন, বেয়া নালাগে।
উম, হো। এনেই তুমি এতিয়া, অ', কোৱা?
পিছে তুমি ক'ত যাবা বুলি কৈ আছিলা?
অ', এই শ্বিলঙত মানে যাম বুলি ভাবিছো যিহেতু, আমাৰ অসমৰ পৰা একেবাৰে ওচৰতে হয় তোমাৰ আৰু মানে বাজেট ফ্ৰেণ্ডলি হ'ব দিয়াচোন মানে, গোটেই ফ্ৰেণ্ডকেইজনক সুধি ল'ম আগতে। ত' তেনেকেই আৰু যাব পাৰি তাৰপিছত তোমাৰ আৰু আমাৰ মানে কি গোটেই কেইজন লগৰ ল'ৰা ছোৱালীৰে হেৰি আছে মানে স্কুটি আছে। ত', তেনেকে নিজে মানে চলাই কিনেও হয়তো যাব পাৰিম, তেতিয়া হয়তো বেছি এটা ভাল লাগিব।
অ' সেইটো বেছি ভাল, সেইটো কৰাটো বেছি উচিত হ'ব। কাৰণ তোমালোকৰ অলপ কাৰণ তোমালোকৰ অলপ এ, খৰচো কম হ'ব দিয়াচোন, নহ'লে
খৰচটো অলপ বেছি হৈ যায়।
অ' অ' তাকেই।
উম।
খৰচটোতো অ'অ'কোৱা?
অ' তাৰপিছত এনে উম, তোমাৰ মানে বন্ধুবৰ্গৰ লগত ঘূৰি আছোঁ ভাল লাগে? এই নাই মানে ঘৰৰ পৰিয়ালৰ লগত।
মানে আগতেতো মানে হেৰি তোমাৰ পৰিয়ালৰ লগতে গৈ কিনে বেছি ভাল পাইছিলোঁ। কিন্তু এতিয়া মানে সময় এতিয়া সলনি হ'ল ধৰা। সেইকাৰণে মানে বন্ধুবৰ্গৰ সৈতে মানে বেছিকে যোৱা হয় আৰু ভালো লাগে দিয়াচোন। কিন্তু যেতিয়াই মানে ঘৰৰ গোটেই সোপা মানে অ'মানুহ যদি ব্যস্ততাৰ পৰা অলপমান যদি সময় পায়, তেতিয়াহ'লে আমি ঘৰৰ মানুহ খিনিয়ে মিলি কেনে ধৰা মন্দিৰলৈ যাব পাৰোঁ বা তেনেকে কে ধৰণৰ ওচৰৰ জেগাবোৰলৈ যাওঁ আৰু সেনেকেও মানে পৰিয়ালবৰ্গ লৈয় সৈতে যোৱাতটো এটা বেলেগ আনন্দ হয় ধৰা, আৰু বন্ধু বান্ধৱীৰ লগতো যাৱে আৰু সেইটো আৰু বেলেগে আনন্দ।
অ' ভাল লাগে।
তুমি এনে অ' তুমি এনে বন্ধু-বৰ্গৰ সৈতে যাই ভাল পোৱা নে মানে ফেমিলিৰ লগত গৈ ভাল পোৱা
মই এনে, বেছিভাগ বন্ধু-বৰ্গৰ লৈয়ে গৈ বেছি ভাল লাগে কাৰণ বন্ধু-বৰ্গৰ লগত গ'লে মানে আ, মানে চব কৰিব পাৰি আৰু মা হতৰ লগত গ'লে অলপ মানে মা হতো মানে অলপ অ' কিবা-কিবি মানে কৰিবলে আমাক হাক দিয়ে দিয়াচোন মানে ভয়তে
অ', তাকেই তাকেই। এনে তুমি আৰু ক'ত ক'ত যাম বুলি ভাবিছা দাৰ্জিলিঙৰ বাহিৰেও গৰম বন্ধত? মানে বহুত কেইদিন আমি সময় পামতো সেইকাৰণে সুধিছো।
লগত বস্তুটো মানে মানি চলিব লাগে।
অ', অ'। এনে তুমি অ', দাৰ্জিলিঙৰ বাহিৰে এনে ক'ত ক'ত যাম বুলি ভাবিছা।
মই ভাবিছো মই। শ্বিলং ফুৰা ফুৰি অহা পিছত মোমায়েকৰ ঘৰলৈ যাম, কাৰণ মানে বহুত বছৰ। বছৰ হৈছে মই মোমায়কৰ ঘৰলৈ নোযোৱা। সেইকাৰণে মানে মোৰ বিৰাট মন আছে মোমায়েকৰ ঘৰলে এ যাবলে। অ', যিহেতু মানে আইতাও মাতি থাকে আমাক সেইকাৰণে মানে মোমায়েকৰ ঘৰত। গৈ পেলাই মানে অকমান আনন্দ ফুৰ্তি কৰিম মোমায়েকৰ ল'ৰা। ছোৱালীৰ লগত মাহীহঁতো আহিব মাহীহঁতৰো ল'ৰা-ছোৱালী আছে। উম, ল'ৰা-ছোৱালী হালৰ লগত অলপ। মানে খেল-ধেমালি কৰিম সেইটোৱেই ভাবিছোঁ। যে ভালো লাগে দিয়াচোন, ঘৰৰ মানে যদি পৰিয়ালৰ সকলো মানুহে একলগ হৈ পেলাই মানে কথা বাৰ্তা পাতি আনন্দ ফূৰ্তি হ'লে বিৰাট ভাল লাগে মনটো।
অ', অ', তাকেই ময়ো ভাবিছো যে অ' শ্বিলঙত মানে যাওঁ চাৰি পাঁচ দিন মানৰ কাৰণে থাকো তাতে। আৰু তাৰ পৰা অহাৰ পিছত গাঁৱৰ ঘৰলৈ যাওঁ, গাঁৱত গাঁৱতো গৈ মানে ভাল লাগে, গৰমৰ বন্ধত এতিয়া তাতে মানে ন জৰা আছে ধৰা তোমাৰ বিল-শাল বিল আছে তাৰপিছত তোমাৰ গছ-গছনি বহুত আছে, গাঁৱৰ পৰিৱেশটোৱে বহুত এটা সুকীয়া হয় পৰিৱেশটো। সেইকাৰণে এসপ্তাহ বা দুসপ তাতে থাকি আহিলে ভাল হ'ব আৰু যিহেতু মানে বছৰটোৰ এটাই সময় পাওঁ, আমি গৰমৰ বন্ধৰ সময়খিনিয়ে পাওঁ ধৰা গাঁৱৰ মানুহখিনিৰ লগত। লগ কৰিব, কিন্তু বাকী সময়তোতো আমাৰ ব্যস্ততাৰ মাজতে গুচি সেইকাৰণে ময়ো ভাবিছো যে ময়ো মান মানে মা-দেউতাৰ লগত গাঁৱতে গুচি যাম মানে
অ', দিয়া নহ'লে ভাল লাগিল তোমাৰ লগত। এই ভ্ৰমণৰ কথা পাতি আমি একেলগে কেতিয়াবা ওলাম দিয়া, আৰু মই ৰেডি হৈ আছো মই ৰখি থাকিম দিয়া তুমি আহিবা একেলগে ফেঞ্চি যাওঁ ব'লা।
অ', গৈ আছোঁ ৰ'বা।
অ', ঠিক আছে।